হেল্লে'।
অহ, শুনিছোঁ। তুমি শুনিছানে?
কি-কি-কি কৰি আছো ভাইটি?
আছো এনেই। অহ, তুমি কি কৰিছা?
এ মইয়ো এনেই আছো ৰ'বা। বাকী আজি গৰম কেনে?
আজি বহুত গৰম। গাই ধুই আছো দিনতটো অহ।
সেইটো। দুৱাৰ গা ধুৱেই।
ময়ো দুবাৰ ধুলো আজি।
উম, তাৰপিছত আজি ক'ত ক'ত গ'লা পিছে?
আজি ঘৰতে আছোঁ ক'তো ফুৰিব যোৱা নাই, এনেই ঘৰতে।
অহ, কলেজ যোৱা নাই।
কলেজ আজি নাই যোৱা মই।
অহ, ঠিকে আছে, মই ঘৰতে আছো ৰ'বা। গৰমত কিনো কৰি থাকিম।
অহ, অলপমান গণেশগুৰি ফালে ওলাই গৈছিলোঁ, এই ৰ'দৰ সেইটো কাৰণে গুচি আহিছোঁ৷ কিবা এটা কাম আছিল।
হম।
বাকী আ-আবেলি কিবা খালানে?
চাহ খালোঁ। তুমি খালানে চাহ?
চাহ খালোঁ হয়, হয়। কিহৰ লগত?
বিস্কুট।
অহ', অহ' বিস্কুটৰ লগত। এ মই খালোঁ ৰ'বা, চাহ নহয় ঠাণ্ডা খালোঁ ঠাণ্ডা আৰু নিমকি খালোঁ।
উম।
মাউণ্টেন দিউ আৰু নি-নিম খালোঁ মাউণ্টন দি
অহ।
তাৰপিছত আজি অলপ এ আইৰ বিষয়ে কথা পাতিম ভাবিলোঁ তোমাৰ লগত। মানে এ আই আমাক যথেষ্ট সহায় কৰিছে ন' আমাৰ দৈনন্দিন জীৱনত। শুনিছানে? হেল্ল'। হেল্ল'। হেল্ল' শুনিছানে হেল্ল'। হেল্ল', হেল্ল'। হেল্ল' শুনিছানে হেল্ল'।